আৰু
উ হ
বেমাৰী হৈ গ'লা দেখোন
কি ক'বা আৰু বুঢ়া হৈছো লাহে-লাহে
আচ্ছা বুঢ়া হ'ব হলেই নেকি
হ'ল আকৌ
হেত নাপাই দেই
কি কম আৰু বয়স নোহোৱাকে বুঢ়া হৈছোঁ।
তোমাৰ ভাল দিয়া
মোৰনো আগৰ পৰাই ভালেই বাৰু
নি দিছে তো তোমাৰ ভাল?
হে-হে- হে
এতিয়া পিছে ভাত পানী খোৱা হ'ল নাই?
খালো-খালো তই খালি নাই?
অ', হ হায়
অ', হ হয়াই মই খালো দেই আচ্ছা কি চবজি খালি হয়
মই খালোঁ আজি কি আছিলে ৰহ পাহৰিলো নহয় ৰ'বা দে লাহেকে মনত পেলাই লও
মনত পেলাই ল পেলাহ
অ', -অ', লাহে মৰ মৰ বেছে তোমাক কৈছোঁ ৰ'বা আজি আছিলে মোৰ শুকান ভাত।
শুকান ভাত এইটো কি বস্তু
এইটো ক'বলৈ গ'লে এনেই আৰু কৈছো তোমাক মানে অলপ ধেমালি কৰিছোঁ।
আচ্ছা সেইটো কথা ন'
অ', হয়তো আকৌ তুমি জাতকে বুজি নোপোৱা দেই
কি কবা আৰু তাকে শুকান ভাত বুলি ক'লে কি কথা বুলি ভাবিছো আকৌ
মানে শুকান মানে শুকান ভাত খাব পাৰেনে?
তাকে ভাবিছো মই পইতা ভাত বুলিও শুনিছো এতিয়া শুকান ভাতো কৰপা ওলালে বা
এই দুখন ভাত মই কৰিছোঁ আৱিষ্কাৰ
এহ বাবে নতুন নতুন বস্তু আৱিষ্কাৰ কৰিবই লাগে
অ', আজি আমি সৰু দিনৰ পৰা যি হ'ল মানে স্কুলত যি কৰিলে সেইবোৰ কথা আজি আলোচনা কৰোঁ নেকি?
বেয়া নহয়
বাৰু
অ',
প্ৰথম তুমি গোৱা তোমাৰো শুনি লওঁ
ঠিক আছে বাৰু মই প্ৰথমে পঢ়ছিলোঁ
এই প্ৰথমটো হ'লে এল পি স্কুলে পঢ়ে
নহয় মই আফলাই মই অগনবাদি যোৱা আাছিলো যে
আচ্ছা
আহ আজিকালিে আকৌ কি-কি আছে? নাৰ্চাৰী
কেজি
অ' কেজি আছে আৰু কি কেজি কোন আছে।
আৰু এজি বেজি আছে কিজানি নাজানো।
সেইটোয়তো আমাৰতো একপ ভাল আছিল ন।
তাকে ইমান মাথাটো গৰম হৈছিলে।
উম, পেইছা আ আজি কালি সৰু-সৰু ল'ৰা ছোৱালী কিমান পঢ়িব লাগে।
উম,
দে মই কৈছোঁ মই পঢ়া এল পি স্কুল খন বিষয়ে
অ' কোৱা? ক'বলৈ গ'লে
ক'বলৈ গ'লে মই প্ৰথমতে ফেইল কৰিলো প্ৰথম শ্ৰেণীত
হ তাৰপিছত নাই সঁচা নাই মিছা লাগিছে কথাটো
সঁচাই সচ সঁচাই কৈছো মই।
আচ্ছা,
প্ৰথম শ্ৰেণীত যেতিয়া পাৰ ত প্ৰথম শ্ৰেণীত ফেইল হলো নহয়।
অহ
মই সেই বছৰ ফাষ্ট ইয়াৰ পাইছিলো
কি কৈছিলা?
মানে সেই বছৰতে মই ফাৰ্ষ্ট জাৰ মাৰিছিলোঁ আকৌ।
আচ্ছা,
মানে মোৰ ঘৰৰ মানুহে বয়স তোমাৰ কাৰণে
উ
মোক এক বছৰ বঢ়াই দিলে আকৌ।
আচ্ছা, মানে তোমাক দ্বিতীয় শ্ৰেণীলে যাব নিদিলে।
অ' সেইটোৱে।
আচ্ছা,
তেতিযা ঘৰত ইমান কান্দিলো নহয়।
অহ,
তেতিয়া দুখ
উম,
মই যেতিয়া প্ৰথম শ্ৰেণীত পঢ়ছিলোঁ।
উম,
তেতিয়া মোৰ চাৰিজন বিশেষ বন্ধু আছিল। তেওঁলোকৰ নামটো ক'ব পাৰিনে নিম বাৰু।
অ' নামবোৰ নালাগে দিয়া এনে কৈ যা।
মানে সিহত কেইজন আছিলে।
অহ,
মানে আমি প্ৰথম শ্ৰেণীৰ পৰা ক'বলে গ'লে ক্লাছ। নাইন লাগে একাপ পঢ়িলোঁ।
অ',
নৱম শ্ৰেণীৰ পৰাহে সিহঁতেৰ চব। বেলেগ-বেলেগ মানে আমি যেতিয়া এইট পাছ কৰোঁ। তাৰপৰা নাইনথতো হাইস্কুল হৈ যায় তেতিয়া তাৰ মমানে সকলো বেলেগ বেলেগ স্কুল যোৱা হ'ল কিন্তু ক'বলৈ গ'লে সিহঁতলে আজিও মৰত পৰে
অঁ
মই যেতিয়া প্ৰথম শ্ৰেণী আছিলোঁ তাৰপ দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী চতুৰ শ্ৰেণী মোৰ পোৱালকেইটা মনেে মই না অংকদানু ন অসমীয়া ন ইংৰাজী তাকে ডাঙৰ চ ম এক কথা একো লিখিব নাজানিছিলো মই মস্ত গধা আছিলোঁ
উম
তিতা নানোতে কৰ পৰা বাইদেউ ন আহিল সৰু সৰু চাপৰকে তেখেতে সি আমাৰ শেিকে আছিলে তাৰ পৰাৰা তাৰমানে আমি যি প যিি যি শিকিলোঁ তাই যি শিকাই থৈ গ'ল সেইটোৱে তেতিয়াৰ পৰা আজিলৈকে
তমি খবৰ গ আছিব
নহ'লে নো আজিল মই
উ
এই চেষ্টা থকা কোনো সক্ষম নহল তেতিয়া পাছ কৰিলোঁ তাৰপৰা ডিব্ৰুগড়লৈ অ শুনাক
অ
তোমালোকৰ দিনত এ অ প্ৰথম শ্ৰেণীৰ পাছ কৰাাৰ হৈছে পৰীক্ষা এটা হয় নহয়
প্ৰথম শ্ৰেণী পাছ কৰাৰ পিছত
পঞ্চম চিন পঞ্চম
আম নোাই অ হয় হয় মই দি পাইছো দে বাই দিছিলোগে
হয়
মোৰ কি হল আৌ উমঘামেই নাপালো নাজানিলোে
অ অ ৰ'ব টো আমাৰ কিছে এতিয়াই কৈছো
তোমাৰ কথা কৈলে যে মোৰ কথা পাছত কম
তাৰমানানে আমাৰ লগৰজন আৰু মই পক্ষাতিবছিলোঁ তেতিয়া তেখেতৰ তেকে আৰু আমাৰ দেউতা
বিজ বিছিলে এতিয়া
এতিয়া কি বুলি ক তোমাক কবলে মুখ পৰা নাই অপ্ৰদানে
আহ কৈ যা পাৰিবা নহয়
তেতিয়া আমি পৰীক্ষা দি ওলাইহি
মানে আমি যেতি মস গাথাা আছিলো অ হয়
তে তেখেতকে আৰু মোকে
নি
সিহঁতৰ দেউতা আৰু আমাৰ দেউতাই হোটেল লৈ গল তেতিয়া সুধিলে কি, কি কইলা? বা কি কি, কেটা প্ৰশ্নৰ উত্তৰ লিখিলা? তিয়া।
তেতিয়া আমাৰ এ আমি এটা নোৱাৰিলো বুলি কওঁতে গৰু গা অ' তাতে পাছ কইলে বুলি কৈছে। ব'লা ইয়াতে হোটেলতে কিবা খাই লওঁ। অ'।
ব জুমুনি দিন দে আমাৰ আছিলে।
তাকে হোটেলত কি বা খালাই দিয়া।
কি খাব আৰু হোটত গালি খাই খাই চিঙৰাটি খালোঁ আৰু। সঁচাই অ' এনেকুৱা তুমি হাইছা ন?
নহয় তোমাৰ জোনাক আছে, মোৰ একেই হৈছে ন সেইবাবে হাঁহিছো অলপ। মোৰ একেই। অ', অ' মোৰ একে।
তোৰ ভাগ কচ, কচোন দে।
মই কম আপুনি তোমাখিনি কই লোৱা আকৌ।
অ', অ'।
বে কোন কৈছিল?
মই যিতা টুবিত মোখা দিলোঁ। তাৰ পো, তাৰ পা ভালকে পাছো কইলে বাও।
অ'।
আফকা
আতছা।
ফাইভ ক্লাছটো পাছ কইলো। তাপা গুচি
অ'।
ত' তোমালোকে এনেই এখন চাইকেলত কেইটা মানুহ উঠ যাব পাৰা?
সঁচা ক নে এনেই ক কেতাবা চাইটা। মানে অ' পাঁচটালৈকে উঠি যা আৰু।
অ' সঁচাই কোৱা, এনে কোৱা নাই।
তিনটা।
অ', অ' ভাল হয় মই, মই কছোঁ শুনা।
শুনা, শুনা, শুনা।
অ'।
আমিচ, মই আৰু মোৰ লগৰ তিনজন আমি চাৰিজনে উঠি গৈ
উ চাইজনে উঠি গৈ পাইছোঁ। অ', অ'। অ' চাৰিজন ন? আমি কেজন উঠিছিলো, আমি ছজন।
তাৰমানে তাৰ চাইকেল নতুন চাইকেল। মানে
মানে তাই একো বাৰে আছিলে।
উ।
তাৰমানে, হেটো কাৰণে মানে ছজন উঠিলো।
এ চজন কেনে উঠিলা হয়। মানে আগফালে দুজন, পাছফা দুজন, মাজৰ দুজন। থকাটোন হ'ল বাও।
বাও যিবিলাক, যিবিলাক আমি চটত উঠিছিলো তেতিয়া, তেতিয়া তেখেত